হেল্ল অ মাতটো আহিছেনে। হেল্ল' মাতটো শুনা পাইছেনে।
অ শুনা পাইছো মাতটো তোমাৰ বহুত কমকে আহিছে কিন্তু শুনা পাইছো।
অঁ আচ্ছা আচ্ছা আচ্ছা আ ঠিক আছে, আ আজি এ জুবিনৰ আজি জুবিনৰ বিষয়ে অলপ কথা পাতিব পাইমনে?
অ' তুমি অলপমান জোৰচে কবা নেকি?
আ আ ৰখা। অঁ, আজি জুবিনৰ বিষয়ে কথা পাতিব পাইমনে?
হেল্লও
আহিছে নাই মাতটো বাৰু?
হেল্লো
ৰ'বা হা এক চেকেণ্ড। অঁ।
হেলও, তোৰ মাতটো নাই আহা ভালচে।
ছেনে?
অ' এতিয়া আহিছে এতিয়া আহিছে।
আ আ ঠিক আছে। অঁ ত মই এ আজি, আজি আমি জুবিন গাৰ্গৰ বিষয়ে অলপ কথা পাতিব পাইমনে?
অঁ পাৰিম পাৰিম। খুব ভাল হ'ব, মই জুবিন গাৰ্গৰ গান খুউব ভাল পাওঁ।
অঁ, ময়ো বহুত ভাল পাওঁ। অসমত এনেকুৱা বহুত ককমে মানুহ আছে যো যোৱে যোন জুবিনৰ এ কম মানুহ আছে, যোনে জুবিনৰ গান নুশুনে।
অঁহ ঠিক কৈছা। সৰু লৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈ প্ৰায় চবেই তেখেতৰ গান শুনে।
অঁ। হয় বাৰু, তুমি প্ৰথম তেওঁৰ কোন গানটো শুনিছা তোমাৰ মনত আছেনে?
অঁ, ভালছে মনত নাই কিন্তু দূৰদৰ্শনত শুনিছিলোঁ আৰু তাৰপিছত ইউটিউবত আৰু বেছি গান শুনিলোঁ।
অঁ সেইটো হয়। ময়ো স্কুলত থাকোঁতে তাৰ গান বহুত শুনিছিলোঁ।
অ' তোমাৰ তেখেতৰ চবতছে বেছি গা প্ৰিয় গানটো কোনটো?
অঁ, তেনে তেনেকৈয়ে এটা গান নাই। কিন্তু অঁ, বহুত তেওঁৰ বহুত গান মোৰ ভাল লাগে আৰু তোমাৰ?
মোৰো সেই অৱস্থা। মানে মনৰ অনুসাৰে গান শুনো।
অঁ। আৰু তোমাৰ জুবিনৰ গানৰ জুবিনৰ গানৰ ভিতৰত তোমাৰ তাৰ কি বস্তু ভাল লাগে?
মোৰ মতে তেখেতৰ মাত। গানৰ ভাৱনা খুব সুন্দৰভাৱে প্ৰকাশ কৰে।
উম সেইটো হয়। আঁহ ময়ো ময়ো একমত। ৰোমেণ্টিক গান হওঁক বা দুখৰ গান হওঁক বা ফূৰ্তিৰ গান হওঁক। তেওঁৰ চব ধৰণৰ গানেই ৱে ভাল লাগে।
হয়, হয়। তেখেতৰ গান শুনিলেই ভাৱনাবোৰ অভাৱনাবোৰ ভালকে বুজা যায়
হয়। তুমি তেওঁক কেতিয়াবা নিজ চকুৰে অ' গান গান গাই থকা ফাংচনত গৈছা নেকে? এ গৈছানে?
নাই কিন্তু বহুত ভিডিঅ' দেখিছো, তুমি?
অঁ হয়ো অ' হয়, ময়ো দেখিছোঁ। অ কেতিয়াবা সুযোগ পালে তেওঁক নিজ চকুৰে ওচৰৰ পৰা গান গাই থকা চাবলৈ মন আছে।
অ। লাইফত তেখেতৰ এনাৰ্জিটো খুবেই বেছি বুলি শুনিছোঁ।
অ হয় হয়, তেওঁ আ চাবলৈ অহা মানুহৰ লগত খুব ভালকে এ ইণ্টাৰেক্ট এ কৰাটো কৰে আৰু সেইটো মোৰ বহুত ভাল লাগে।
অঁ, তোমাৰ মতে জুবিন গাৰ্গ কিয় ইমান প্ৰিয়?
আ, মোৰ মতে তেওঁ কেৱল এজন গায়ক নহয়, তেওঁ এজন ডাঙৰ আহ কম্পজাৰ হয় তেওঁ এজন আ ডিৰেক্টৰ হয় আৰু তেওঁ এজন বহুত ভাল অভিনেতাও হয়। আৰু বহুত ভাল অভিনেতা হিচাপে তেওঁ কামো কৰিছে।
হয় হয়। এইটোহে তেখেতৰ, এইটোৱেই তেখেতৰ বেলেগকৈ পৰিচয়।
উম। আৰু তুমি জানানে অসমৰ বাহিৰে অসম অসমীয়া বাহিৰেও তেওঁ বহুত হিন্দী বেংগলী আৰু বহুত বেলেগ বেলেগ ভাষাত তেওঁ গান গাইছে।
হয়, আ এইটো অসমৰ বাবে বহুত গৌৰৱৰ কথা।
হয়, মই ভাবোঁ আ তেওঁৰ কাৰণে অসমীয়া গীতৰ অসমীয়া গীতৰ বহুত পৰিচয় তেওঁ দূৰ লৈ গৈছে।
একদম তোমাৰ মতে
আৰু তোমাৰ মতে আজি কালিৰ আ নৱ প্ৰজন্মৰ নৱপ্ৰজন্ময়ও জুবিনৰ গান শুনেনে?
হয় হয়, পুৰণি গানবোৰৰ এ গা গানবোৰক এতিয়াও বহুত জনপ্ৰিয়।
অঁ হয়, ছ'চিয়েল মিডিয়াত আ ৰিলচ হওক বা শ্বৰ্ট ভিডিঅ'ত হওক তেওঁৰ গানবোৰ বহুতকৈ ব্যৱহাৰ কৰে।
অ হয় হয়, নতুন প্ৰজন্মইও শুনি আছে।
অঁ হয়, তুমি পঢ়া বা কাম কৰাৰ সময়ত গান শুনি ভাল পোৱা নে?
উম কেতিয়াবা শুনো কিন্তু বেছি মনোযোগ থকা কামবোৰ কৰিলে আহ নুশুনো, তুমি?
অ, মইয়ো একে।
গাড়ীত যাত্ৰা কৰাৰ সময়ত তেখেতৰ গান শুনিবলৈ মজা লাগে কিন্তু দেই।
অ সেইটো হয়। বিশেষকে যেতিয়া আমি দূৰলৈ যাত্ৰা কৰো তেতিয়া শুনি আৰু ভাল লাগে।
অ ঠিক কৈছা।
আৰু তোমাৰ পৰিয়ালৰ মানুহবোৰেও জুবিনৰ গান শুনি ভাল পায়নে?
হয়, মোৰ মা আৰু দেউতা বহুত ভাল পায়, তোমাৰ?
হয়, আমাৰ ঘৰটো এনেকুৱাই।
অ, এইটো দেখি বুজা যায় যে তেখেতৰ গান প্ৰায় চবৰ লগতে জড়িত হৈ আছে।
অ, সেইটো হয় সচা কথা।
আচছা, তেখেতৰ চিনেমা আৰু এক্টিঙৰ বিষয়ে কিছু জানানে?
আ অলপ - চলপ জানো। কিন্তু তেওঁৰ বেছিকে গুৰুত্ব তেওঁৰ গানৰ ওপৰতে মই দিওঁ।
অ' ময়ো।
আৰু তোমাৰ মতে জুবিনৰ অসমীয়া গীত আ, অসমীয়া জুবিন গাৰ্গে অসমীয়া অসমীয়া গীতটো গীতৰ কাৰণে এটা বহুত ডাঙৰ অৱদান।
মোৰ মতে নতুন ধৰণৰ গান আনি বহুত মানুহক অসমীয়া গানৰ লগত জড়িত কৰি দিছে।
হয়, ময়ো এ-এইটো কথাত একমত।
আচ্ছা, এতিয়া তেওঁ গানৰ ষ্টাইলৰ মিউজিকৰ বিষয়েও অলপ কথা পাতিম।
অ' আ আ, এতিয়া জুবিনৰ বিষয়ে আমি বহুত কথা পাতিলোঁ কিন্তু এতিয়াও বহুত কথা পাতিবলৈ বাকী আছে নহয় জানো?
হয় হয়, তেখেতৰ গানৰ কথা পাতিলে সময়টো কেতিয়া গুচি যায় গমেই নাপাওঁ।
হয় আ, আৰু তুমি কেতিয়াবা মন বেয়া থাকিলে গান শুনি গান শুনানে?
হয় মন বেয়া থাকিলে গান শুনিলে অলপ ভাল লাগে।
হয় মোৰো। আ, জুবিন গাৰ্গৰ কিছু গান শুনিলে মনটো বহুত শান্তি পায়।
অ' আৰু কেতিয়াবা ফূৰ্তিৰ গান শুনিলে আৰু উৎসাহটো বাঢ়ি যায়।
হয়, ঠিক কৈছা। নিজৰ মন অনুসৰিয়ে গান শুনো মই।
অ'। তোমাৰ পৰিয়ালৰ মানুহবোৰেও তেখেতৰ গান শুনেনে?
হয় হয় শুনে। মোৰ মাৰ ফেভৰেট কিছু গান আছে। দেউতায়ো কেতিয়াবা শুনে।
অ' আমাৰ ঘৰতো গাড়ীত গৈ থাকোতে প্ৰায় অসমীয়া গানেই বজায়।
হয় নাই? আ, কেতিয়াবা দূৰলৈ যাত্ৰা কৰিলেও অসমীয়া গানৰ মজাটোয়ে বেলেগ আছে।
হয়, তোমাৰ বন্ধুবোৰৰ জনপ্ৰিয় বা প্ৰিয় গীতকাৰ জুবিন গাৰ্গ হয়নে?
আ, চব চবৰ নহয় কিন্তু বেছিভাগৰ বেছিভাগৰ বেছিভাগে তেওঁৰে গান বেছিকে শুনি ভাল পায়।
অ' ময়ো সেই কথাটো প্ৰায় মন কৰিছোঁ।
হয়, আজিকালি ছ'চিয়েল মিডিয়াৰ বাবে পুৰণি গানবোৰো আকৌ ভাইৰেল হৈ উঠিছে।
হয় হয়। ইনষ্টাগ্ৰাম বা ইউটিউবত ভিডিঅ' দেখিলে বহুত পুৰণি পুৰণি গান আ কৌ শুনিবলৈ মন যায়।
হয় বাৰু। তুমি ভাবানে যে অসমীয়া গীতৰ ভৱিষ্যত ভা-ভা ভৱিষ্যতটো ভাল
মোৰ মতেতো ভালেই, বহুত নতুন আ গায়ক আহিছে আৰু মানুহৰ আ উৎসাও বাঢ়িছে।
উম, সেইটো হয় আৰু কিন্তু নিজৰ ভাষাৰ গানটো শুনিবলৈ আমি নিজেও অলপ আগ্ৰহী হ'ব লাগিব।
হয় হয় একদম ঠিক কৈছা। যদি আমি নিজৰ সাংস্কৃতিক সমযোগ নকৰোঁ, কোনে কৰিব।
অঁ সেইটো ঠিক কথা কৈছা।
তোমাৰ মতে জুবিন গাৰ্গৰ আটাইতকৈ ভাল গুণটো কি?
মোৰ মতে তেওঁৰ বহুত বেলেগ বেলেগ ধৰণৰ গান- গাবলৈ পাৰে সেইটো তেওঁৰ বহুত ভাল এটা- বহুত ভাল এটা বস্তু, যোনটো মোক বহুত ভাল লাগে।
মইয়ো সেই কথা ভাবোঁ। ৰোমেণ্টিক- ভক্তি গীত- আধুনিক গানবোৰ বহুত প্ৰিয়।
অঁ সেইটো হয়। আৰু তুমি ভাবানে যে যোনবোৰ নতুন গায়ক আছে- তেওঁ জুবিন গাৰ্গৰ পৰা বহুত শিকিবলৈ আছে।
নিশ্চয় বহুত- গীতি গীতকাৰ তেখেতৰ গান শুনিয়েই ডাঙৰ হৈছে।
হয় বাৰু।
আৰু যদি কলেজত- সাংস্কৃতিক অনুষ্ঠান হয়, - তেতিয়া জুবিন গাৰ্গৰ গান থাকিবনে?
অঁ হয় বাৰু, মোৰ মতে নিশ্চয় থাকিব লাগে। আৰু বেছিভাগ যোনবোৰ সাংস্কৃতিক এ এ আয়োজন পাতে- তাত এটা হ'লেও তেওঁৰ গান থাকিব লাগে।
অঁ সেইটো সঁচা দেই।
উম। আৰু তুমি কেৰিয়'কে কৰিলে তাৰ গান গাবানে?
মই ভালকে কাব নোৱাৰো কিন্তু চেষ্টা কৰিম। তুমি?
উম মোৰো সেই অৱস্থা।
অঁ গান গাবলৈ- সুৰ, তাল সেইবোৰৰো দৰকাৰ আছে নহয়।
সেইটোও হয়, সেইটো সঁচা কথা।
আচ্ছা তুমি যদি এটা মেছেজ জুবিন গাৰ্গক দিবলৈ সুযোগ পোৱা কি ক'বা?
মই ক'ম যে অঁ আপোনাৰ গানৰ বাবে অসমীয়া- গীতক আপুনি বহুত ভাল ভাল- গীতক বহুত মানুহে ভাল পাবলৈ ধৰিছে। এনেদৰেই আপুনি ভাল কাম কৰি থাকক।
অঁ খুব ভাল কথা।
অঁ তুমি কি কবা?
মই ক'ম ধন্যবাদ। ইমান বছৰ ধৰি ভাল ভাল গান দি থকাৰ বাবে।
মই ভাবোঁ মিউজিক মানুহৰ- মিউজিক মান মিউজিকে মানুহক একেলগত আনিয়ে দিয়ে।
হয়, ভাষা বেলেগ হ'ব পাৰে কিন্তু গান চবেই বুজে।
সেইটো হয়।